হেল্ল' হয় হয় নমস্কাৰ, শুভ সন্ধিয়া।
হয় হয় শুভ সন্ধিয়া।
মানে আমাৰ যিখন থিয়েটাৰ আমি পাতিবলৈ আগবাঢ়িছিলোঁ, সেই থিয়েটাৰখনৰ যিহেতু আজি অ জৱনিকা পৰিব বা আমাৰ যি দিনটো কাৰ্যসূচী আছে
গতিকে আপুনি যদি' আমাৰ মঞ্চটো শুভাৰম্ভ কৰিবলৈ আহে ফিটা কাটিবলৈ আমি যথেষ্ট সুখী অনুভৱ কৰিম নিজকে।
হয়, হয় সেই ক্ষেত্ৰত ময়ো মানে বহুত আনন্দিত হ'ম যিহেতু আপোনালোকে ইমান সন্মান দি পেলাই মোক নিমন্ত্ৰণ জনাইছে মই উপস্থিত থাকিবলৈ চেষ্টা কৰিম।
হয়, হয়। আপুনি যিমান পাৰে মানে আহিবলৈ চেষ্টা কৰিব ধৰক আমাৰ মঞ্চৰ যি শুভাৰম্ভ কৰিব আপুনি আপুনি আমাৰ মঞ্চৰ জেউতি বঢ়াব যদি আপুনি পাৰে মানে কেইফাঁকিমান বচনেই হওক বা কেইফাঁকিমান কথা আপুনি যদি লিখিত ৰূপত আনে, তেতিয়া আমি আৰু সুবিধা হ'ব ধৰক আপুনি যদি ক'বলৈ কেনেবাকৈ পাহৰি যায় টুটমোচ চেলেকিবলগীয়া হয় তেতিয়া আমাৰ লাাজ লাগিব অকমান।
নাই সেই ক্ষেত্ৰত আপোনালোকে কোনো চিন্তা কৰিব নালাগে, মই যি ক'ম মানে মনৰ পৰা নিজৰ মনক মনৰ পৰা ব্যক্ত কৰিম সকলোৰে আগত ভালকে মই। সকলোৰে আগতে দেখাৰ কথা দাঙি ধৰিম সেইটো আপোনালোকে চিন্তা কৰিব নালাগে, আপোনালোকক কেতিয়াও মই লাজত পৰিবলৈ নিদিওঁ।
হয়, হয়, হয় এই কথাত মই তেন্তে আপোনাৰ ওপৰত যি বিশ্বাস ৰাখিব লাগে সেই বিশ্বাস মই ৰাখি থৈছো বাৰু। আপুনি কালি নহাকৈ নাথাকিব নহ'লে মই আমাৰ মঞ্চৰ মানুহখিনিয়ে মানে যথেষ্টখিনি আপোনাৰ দুখ পাব বুলি মই ভাবিছো।
হয়, হয় অনুষ্ঠানটি কেতিয়াকৈ আছে আপুনি কওঁকচোন।
অনুষ্ঠানটি ধৰক আমাৰ এনেই সময়সূচী মতে সাত বজাত আমাৰ শুভাৰম্ভটো হ'ব মঞ্চৰ। কিন্তু আপুনিতো জানেই আৰু সাত বজা বুলি ক'লেইনো ক'ত সাত বাজে।
হয় সেইটোও গম পাওঁ বাৰু। সেইটো প্ৰত্যেকখন সমাজতে সেইটো এটা সাধাৰণ কথা। আ আপোনালোকৰ তাৰিখ কি আছিলে?
তাৰিখ মানে আপোনাৰ সোতৰ উম সোতৰ জুলাই আছিলে নেকি? মই আপোনাৰ নহয় মই ভাবিছোঁ আজি আ আজিয়ে আছে নহয় আমাৰ যৱনিকা পৰিব আপুনি আজিয়ে আহক।
অ ঠিক আছে তেনে মই আপোনালোকে আপুনি এটা কাম কৰিব নহ'লে মোক এ যেতিয়াই আপোনালোকৰ কাৰ্যসূচী ভাগ মানে আৰম্ভ হ'ব তাৰ আগ মুহূৰ্ততে মোৰ লগত যোগাযোগ কৰিব মই গৈ পাই যামগে।
ঠিক আছে, ঠিক আছে মই বাৰু আপোনাক হ'লেও যোগাযোগ এটা কৰি দিম। হ'লেও আপুনি মই বাৰু জানো আপুনি ধুনীয়া ৰাস অকণ দিব পাৰে বুলি হ'লেও আপুনি লগত কাৰোবাক আনিব নি আপোনাৰ সম্পা ধৰক আপোনাক সহায় কৰিবৰ বাবে বা আপোনাৰ সহযোগী হিচাপে কোনোবা সেই ব্যক্তিক আপুনি লগত লৈ অনাৰ কিবা পৰিকল্পনা কৰিছে নেকি?
হয় তেনেকুৱা এজন বিশেষ ব্যক্তি আছে আমাৰ ঘৰৰ কাষতে নিচেই কাষতে আমাৰ বিদুল দা পুত্ৰ আমাৰ হিমাংশু বৰা। তেখেতেও এই ক্ষেত্ৰত মানে বহুত খিনি মানে জ্ঞান আছে আৰু মানে বহুতখিনি কথা জানে তেখেতে সেই বিষয়ে, তে আকৌ মই লগতে লৈ যাম বুলি আহিছোঁ।
হয়, হয়, হয়। হয় তেখেতটোৱেটো বহুত ধুনীয়া কথা কয় মঞ্চত বা সভা সমিতিসমূহত আমি থিয় হৈ হৈ তেখেতে কথা কোৱা আমি দেখিছোঁৱেই। আপোনালোক দুয়োজনৰ কথাৰ বাবে এইবাৰ আমাৰ যি ৰাস দুদিনীয়াকৈ অনুষ্ঠিত কৰিলে গতিকে আপোনালোকৰ মান নে ইমান এটা ৰাইজক যেতিয়া ধৰক ৰাইজক সেই মেনিপুলেট কৰিব পৰা ক্ষমতাটো আছে গতিকে মই ভাবোঁ যে আমাৰ ৰাইজক আকৌ আজি সভাত যোৱা আজি সেই থিয়েটাৰখন যোনসকলে উপভোগ কৰিবলৈ আহিব। তেওঁলোকৰো মনমুগ্ধ কৰি দিব বুলি আপোনাৰ ভাষণে মোৰ বিশ্বাস এটা আছে।
হয়, হয় এই ক্ষেত্ৰত কোনো চিন্তা কৰিব নালাগে আৰু যিহেতু জানেই আমি যেতিয়া ইমান মই দুইজনে যেতিয়া এটা দায়িত্ব লওঁ সুচাৰুৰূপে আমি দায়িত্বটো আমি এ সম্পন্ন কৰো। আমি আপোনালোক সকলোৱে জানে হয়তো এইবাৰ আপুনি যিহেতু ক'লে ৰাস ৰ কথা ৰাসৰ কথা আপুনি জানেই যে কেনেকে এখন মিটিং বা সভাত আমি উঠি পেলাই নিজৰ মানে অধিকাৰ খটুৱাই আমি ৰাসখন আমি দুদিনীয়াকৈ সম্পূৰ্ণৰূপে পালন কৰি দিও।
হয়, হয়। গতিকে আপোনাৰ সেই পূৰ্ণ সমৰ্থন আমি আজিও মানে বহুত যথেষ্ট আশাবাদী। আৰু আপোনাক আমি ভাও এটাও দিম বুলি ভাবিছিলোঁ কিন্তু কিছুমান কাৰিকৰী অসুবিধাৰ বাবে আপোনাক ভাওটো দিব পৰা নহ নহয় নাযাব আজি আৰু আপোনাৰ আজিকালি অকণমান আগ্ৰহটোও কমিছে বুলি মই শুনা পাইছোঁ আপুনি দুখ প্ৰকাশ নকৰিব এই ক্ষেত্ৰত মাত্ৰ আপুনি আহি আমাৰ মঞ্চ সেটোৰ জেউতি বঢ়াই দিলেই আমি যথেষ্ট আমি ৰাইজঘৰৰ মানুহখিনি বা আমি সকলোখিনি মানে য- থেষ্ট উপকৃত হ'ম।
আগ্ৰহ আগ্ৰহৰ কথা নাই বাৰু এই ক্ষেত্ৰত কোনো মানে আগ্ৰহৰ কথা নাহে। আৰু আগ্ৰহ মানে মোৰ এতিয়া আগতে ধৰক যেনেকৈ আছিলে এতিয়াও আছে তেনেকৈ আগ্ৰহ মোৰ নিজৰ। কাৰ্যৰ প্ৰতি বাণিজ্যৰ ভাল পোৱা বিলাকৰ প্ৰতি আও তেনেক- প্ৰেম মানে ধৰক এনেকে ধৰক এতিয়া ৰাস বা থিয়েটাৰ এখন আকৌ ধৰক যেতিয়া পালন কৰিব তেতিয়া হয়তো মই আগতীয়াকৈ খোজ লোম এটা অভিনয়ৰ ক্ষেত্ৰত হয়তো জাননে আপুনি মোক কেনেকৈ আগবঢ়া।
হয় হয় হয়।
ধৰক এতিয়া আপোনাৰ আমাৰ বৰ্তমান সমাজ তো যিসকল আপোনাৰ প্ৰকৃত ভাৱৰীয়া বা যি সকলে আপোনাৰ সেই তাহানি দিনৰ পৰা পৌৰাণিক দিনৰ পৰা। এই ভাওনা শিল্প বা এই অভিনয় জগতৰ লগত জড়িত হৈ আহিছে সেইসকল ব্যক্তিৰে মানে প্ৰদৰ্শনেই বৰ্তমান সময়ৰ সেই মঞ্চখনৰ বা সেই অভিনেতাসকলৰ অভিনয় কৰিব পৰা যি উৎসাহ উদ্যম সেইটো চাৰিগুণে বৃদ্ধি কৰাই দিয়ে। গতিকে আপোনাৰ যদি আপোনাৰ পদক মানে আপোনাৰ সেই পদৰ যদি অকণমান ধৰক সেই সৌভাগ্যৱান আপোনাৰ পদৰ যদি পৰশ আমাৰ মঞ্চখনে পায় তেতিয়া আমাৰ মঞ্চখনেও মানে নিজকে গৌৰাৱান্বিত অনুভৱ। কৰিব আপুনি তাহানি যি মঞ্চ কপাই দিয়া ভাও আপুনি অভিনয় কৰে। গতিকে সেয়েহে আপুনি নহাকৈ নাথাকিব, যিমান পাৰে আপুনি আহিবলৈ চেষ্টা কৰিবয়ে কৰিব। নহ নহ'লে আমাৰ মঞ্চৰ সকলো লোকৰে হিয়া ভাগি যাব। কান্দোনৰ নৈ বৈ যাব সেয়েহে আপুনি আহিবই লাগিব।
হয় হয় হয় মই যথে চেষ্টা কৰিম যে মই আপোনালোকৰ সেই আহ তামানে উৎসৱ ভাগ বা কাম ভাগত মই সহায় সহযোগিতা আগবঢ়াব পাওঁ বা মোৰ উপস্থিত
হয়।
এই বিষয়ত অকণমানো চিন্তা কৰিব নালাগে মই লাষ্ট সময়ত মানে শেষৰ মুহূৰ্তত মই আপোনালোকক পিছ শুশোকি দি মানে পিছ শুশোকি নিদো। মই যাম নিশ্চয় আপোনালোকে সেইটো নিশ্চিন্ত থাকক।
হয় হয় হয়। মই মানে তেন্তে আপোনাৰ পৰা অকণো নিশ্চিন্ত মানে এই কথাটো মই ভাবিব পাৰোঁ যে আপুনি আহিব বুলি মই নিশ্চিন্ত থাকিব পাৰোঁ। যোৱাবৰ্ষৰ ৰাাষত আপুনি হয়তো গম পায় যে আমাৰ মাননীয় বিধায়ক মহোদয় যি আমাক এটা টুপি পিন্ধালে তেখেতে আমাৰ ৰাইজক লিখিত ৰূপত প্ৰকাশ নকৰিলেও মুখেৰেজি প্ৰকাশ কৰিছিল যে তেখেতে আহি আমাৰ মঞ্চৰ শুভাৰম্ভ কৰিব বুলি তাৰপিছত আমাৰ ৰাইচ সময়ে সময় ঘণ্টা ঘণ্টা ধৰি ৰৈ আছে কিন্তু কাৰোৰে একো আগমন নাই তাৰ পৰিপক্ষি- ভিতৰত আপোনালোকে যিহেতু ভাও প্ৰদৰ্শন কৰিছিলে আপোনালোকে ইমান সেই বিষয়ে নাজানে। মই আছোঁ আপোনাৰ তেতিয়া আৰু আমাৰ কলিতাবাপৰ কথা জানেই তেখেতে ছোৱালীসমূহৰ লগত লিলিমাই কৰা বা সেইখিনি কামত ব্য- ব্যস্ত হৈ আছে সেই সময়তে মই মানে গৈ তেতিয়া শলিয়া বৰাৰ সৈতে শলিয়া ৰদত তৰ সৈতে কথা পাতি ছো তেখেতে মোক জানিব দিলে যে বিধায়ক আহিবৈ আপুনি নিশ্চিত থাকক মই বোলো নাই নহ'ব হ'লেও আমি ফোন এটা কৰি চাওঁ। তেতিয়া মোৰ ফোনৰ পৰাই মই সেই এম এল এ দেৱৰ বা বিধায়ক মহোদয়ৰ পি এলে ফোন কৰিলো পি এলে ফোন কৰি গম পালো যে তেতিয়ালৈকে বি- বিধাকে গমেই নাপায় যে তেখেতৰ আ এখন সভা উদ্যনী সভা আছে। তাৰপিছত মই তেওঁক জানিবলৈ দিলো যে আমাৰ মানুহ ৰৈ আছে মানুহ গোট খাই। তাৰপিছত তেওঁ কলে আপুনি আধা ঘণ্টা ৰৈ দিয়ক তাৰপিছত আমি আপোনাক ক'ম। আধা ঘণ্টা ৰৈ দিলো আপোনাৰ তাৰপিছতো ফোন নাই তাৰপিছত মই আকৌ ফোন কৰিলোঁ বিধায়ক মহোদয়লৈ। এতিয়া বিধায়ক মহোদয়ে ক'লে যে আৰু আধা ঘণ্টা ৰৈ দিয়ক আমি পাই আছোঁ। তেতিয়া মই ভোৱা তথ্য এটা উলিয়াই দিলো যে বিধায়ক নাহো বুলি কৈছে আমি। সভা উদ্বোধন কৰি দিব লাগে তাৰপিছতে আমাৰ ৰাস। ভাগ উদ্বোধন হৈ গ'ল কিন্তু বিধায়ক নাহিলেই যি নাহিলেই গতিকে আপুনি। সেইটো কাৰণে মানে মই আপোনাক বাৰে বাৰে ক'বলগীয়া হৈছে এই কথাটো।
হয়, হয়, সেই কথাটো মই নিশ্চিতভাৱে মানে মই গম পাইছো মই যোৱা বছৰ। এনেকে যোৱা কাহিনীটো মানে ইমান বিশেষভাৱে নাজানো আৰু। সেই ক্ষেত্ৰত শিয়ল ত্যাগ মানে ধৰক। মানে বিধায়ক বিধায়কে মানে আপোনালোকৰ লগত এনেকে হেতালি খেলা নিচিনা কৰিলে। আৰু সেইটো এটা মানে বহুত বেয়া বেয়া কাম কৰিছে তেখেতে। তেখেতে যি কি নহওক তেখেতেই হওক বা তেখেতৰ কোনবা সহকাৰী বিষয়াই হওক। তেনেকে কথা দি হয়তো তেনেকে এটা ৰাজহুৱা যিহেতু জানে এটা ধৰ্মীয় অনুষ্ঠান এটা ৰাস। ৰাস আমাৰ কৃষ্টি সংস্কৃতিৰ কাৰণে কিমান দৰকাৰী আৰু তেনেকুৱা এটা অনুষ্ঠানত যাম বুলি কৈ। লাষ্ট শেষৰ সময়ত মানে এনেকে নিৰাশ কৰাটো মানে কোনো কাৰণে উচিত নহয়।
হয়, হয়। গতিকে আপুনি চাওক সেইটো তেখেতে কিমান এটা আমাৰ ৰাইজৰ লগত চৈ ঠেঙীয়া কাম কৰিলে তেখেতে। আহিম বুলি কৈ কথা দি পেলাই নাহিলে তাৰপিছত পৰৱৰ্তী পৰ্যায়ত মই তেখেতলৈ ফোন কৰিলোঁ তথাপিও তেখেতে। আপোনাৰ সেই যি নাহোম বুলি ভাব। বিলে মানে নাহিলেই হয়তো তেখেতৰ ইয়াৰ আঁৰত কিবা কাৰণো থাকিব পাৰে। আমি শুনা পোৱা মতে তেখেতে মঞ্চলৈ কিবা এটা অনুদান আগবঢ়াম বুলি এখন ভ্লগ লগাই থৈ গৈছিলে দহ লাখ। টকা কিন্তু দহ লাখ টকা দছ। টকাও আমাৰ মঞ্চত নিদিলে সেইবিলাক কথা সেইবিলাক দুৰ্নীতিৰ কাম হয়তো ৰাইজে। উত্থাপন কৰিব বুলি বা প্ৰশ্ন সুধিব বুলি ভাবিয়েই তেখেতে ভয়তে হয়তো। লুকাই থাকিলে আৰু নাহিলে আমাৰ ৰাইজক তেনেদৰে ঠগিলে বুলি মই ভাবোঁ।
হয় আমাৰ চাবলৈ গ'লে জমাৰ। পৰৱৰ্ত মানে যোৱাবছৰ মানে যিজন আমাৰ এতিয়া আমাৰ প্ৰাক ক্তন‌ মানে বিধায়ক আমাৰ অমীয়া কুমাৰ বুঢ়ীয়া ডাঙৰীয়া তেখেত মানে। কথাত কথাত মানে বেছি পাৰ্গত আছিল নিজৰ কামৰ কমৰ দ দক্ষতাতকে। তেখেতে মানে চবতে ধৰক এনেকে বহুত প্ৰতিশ্ৰুতি কৰে বা বহুতখিনি কথা দিয়ে যে মই। এই অনুষ্ঠানটোৰ কাৰণে ইমানতো সন মূল্য দিম বা এই। প্ৰতিষ্ঠানটো বনাবলৈ বা নিৰ্মাণ কৰিবলৈ ইমানটো সনময় পইচা দিম কিন্তু তে খেতে লা শেষৰ মুহূৰ্ত্ত মানে হয় প্ৰতিবাৰে এনেকে প পিজ হুহুকি দি আহিছে বা। এনেকে হয়তো উপস্থিত নাথাকে বা কিছুমান বেলেগ বাহানা উলিয়াই তাকে তাৰমানে পাল মাৰি থয়। এনেকুৱা কিছুমান বহুত কথা মানে তেখেতৰ। আচলতে আঙুলি টুৱাবল গ'লে মানে তেখেতৰ ওপৰত হাজাৰটা মানে এনেকুৱা বিষয় বস্তু। টো আহি পৰিব সেইকাৰণে তেখেতৰ বিষয়ে ইমান হেৰি আপুনি মানে এনেকে ভাবি গুণি ইমান কথা পাতি লাভ নাই তেখেতৰ নিচিনা এজন বিধা ধায়ক‌ আমি এতিয়া হেৰুৱাই পেলাই মানে অতিকে আনন্দিত হৈছোঁ। যিহেতু আমাৰ এতিয়া বৰ যি আমাৰ এতিয়া বৰ্তমান আমাৰ এম লে এ ছাৰে মানে বিধায়ক মহোদয় তেখেত বহুত তেখেত কে বহুতখিনি উন্নত সেইকাৰণে আমি অতিকে আনন্দিত। তাৰ উপৰি আপুনি যি নিমন্ত্ৰন কৰিছিলে সেই নিমন্ত্ৰন ভাক ৰক্ষা কৰি মই এনেও যাম আপুনি এইটো চিন্তা কৰিব নালাগে।
হয় তাৰ বাবে মই ধন্য মানিছো মই আপোনাক এইখিনি সময়ত মানে বিশেষ কথা লওঁ আপুনি যোনটো মোক ভোট আই ডি দিছিলে বা একাউণ্ট দিছিলে। হে একাউন্টটোত আপোনাৰ কোনটো নম্বৰ বা কোনটো নামৰ লগত জড়িত আছিলে আপুনি নামটো আৰু নম্বৰ যদি দুটা সংখ্যা কৈ দিয়ে মই সুখী অনুভৱ কৰিম।
নামটো আৰু নম্বৰটো ন।
হয় হয় নামটো কৈ দিলেও হ'ব মই সেইটোতে যথেষ্ট সুখী।
নামটো অৰিন্দম চ নামটো অৰিন্দম শইকীয়া বুলি আছিলে।
হয়।
আৰু নম্বৰটো আছিলে। হয়-হয় ফোন নম্বৰটো আছিলে আপোনাৰ আঠ চাৰি পাঁচ তিনি
হয়-হয় মই গম পাই গৈছোঁ আপুনি ইমানখিনি কোৱাৰ বাবেই মই ধন্য মানিছোঁ। আৰু আপুনি খালি নহা কৈ নাথাকিব যদি আপোনাৰ পদাৰ্পন আমাৰ মঞ্চত নাই তেতিয়া আমাৰ মঞ্চৰ লোকসক সকল মানে দুখী অনুভৱ কৰিব যিহেতু ইয়াৰ আগৰবাৰ আমি এটাটো পিন্ধিয়ে থৈছোঁ সেই বিধায়ক মহোদয়ৰ পৰা যি বিধায়ক মহোদয়ৰ কথা শুনালে। এইবাৰু পুনৰ আকৌ তেনেকুৱা এটা টুপী আমি আমাৰ ৰাইজে আপোনাৰ পিন্ধিবলৈ নিবিচাৰে। সেয়েহে আপুনি বাৰু আমাৰ কথাটো ৰাখিব বুলি মই আশাবাদী।
নাই-নাই সেই কথাটো আপোনালে কোনো চিন্তা কৰিব লাগে আপোনালোকক
অ।
আপুনি মোক এনেকুৱা মানে অনুষ্ঠান বা এনেকুৱা এটা এখন মঞ্চত আপুনি মোলৈ মোক নিমন্ত্ৰণ আছে মই আপোনালোকৰ নিম নিমন্ত্ৰণ ৰক্ষা কৰি নিশ্চয় যাম আৰু মোৰ লগত মই কোৱামতে যেনেকৈ হিমানচু বৰা তেখেতটো মই লৈ যাম দুৱা আখা মান তেখেটো আগবঢ়াব মানে অকণ অণমান শিশুসকল বা এনেকৈ বয়োজ্যেষ্ঠসকলৰ ওপৰত মানে বহুতখিনি কথা তেখেতে মানে জানে বা ক'ব৷
হয়-হয়-হয় মই তেন্তে আপোনাৰ ওপৰত সম্পূৰ্ণ বিশ্বাসটো ৰাখিছোঁ যে আপুনি আহি আহিব বুলি কিন্তু আপুনি এটা কথা সুতি মন দিব যাতে আপোনাৰ ভাতৃদেৱ যোনজন কনিষ্ঠ ভাতৃ সেই ভাতৃদেৱক যাতে লগত লৈ নাহে নহ'লে মানে তেখেতে বহুত তেখেতক মানে আমাৰ ৰাইজে ইমান এটা ভাল নাপায়৷ পায় তেখেতে যদিও ভাউটো ভাল দিয়ে কিন্তু তেখেতৰ কথোপকথনখিনি মানে ইমান উন্নত মানদণ্ডৰ নহয়।
গতিকে আপুনি সেইটো বিষয়েও অকণমান চাব। আপুনি অকলেই আহিবলৈ চাব যিমান পাৰে সেইজনক মানে ময়ো ব্যক্তিগতভাৱে ইমান দেখিব নোৱাৰোঁ। দেখিলেই মানে তাৰ সেই দাঁতটো সমান কৰি দিম যেন মোৰ অনুভৱ এটা আহে সেয়েহে তেখেতক নানিব।
হয়-হয় তামানে কি হয় তাৰ ক্ষেত্ৰত মানে কথাটো কি হয় ধৰক উম সি মানে মানে মানুহৰ আগত মানে ইমান কথা কোৱা বা তেনেকুৱা ধৰণৰ কোনো এনেকুৱা এটা অভ্যাস নাই৷ সি কথা ক'ব নাজানে ভালকে। আৰু তাক তেনেকুৱা এখন মঞ্চত যদি থিয় কৰাওঁ তেতিয়াহ'লে হয়তো মই লাজত তলপেলা তল মূল কৰিবলগীয়া অৱস্থা হ'ব।
হয়-হয়-হয় মই বুজিব পাৰিছোঁ আপুনি কি ক'ব বিচাৰিছে৷ আপোনাৰো মানে ইয়াত ধৰক এটা বেয়া আপোনাৰো এটা বেয়া এখন ছবি গঢ় গঢ় লৈ উঠিব যদি আপুনি সেই ভাতৃদেৱক লগত লৈ আহে।
আৰু মই ভাবিছোঁ যে আপুন